অ'
হেল্ল' হয় নমস্কাৰ হয় শুনি আছো।
হয়, নমস্কাৰ। শুভ সন্ধিয়া।
অ', শুভ সন্ধিয়া আপোনাকো।
হয় হয় হয় হয়
অ' অ', বহুত ভাল আছো মই বাৰু, আৰু আপুনি কেনে খবৰ আপোনাৰ?
অ', ভালে দিয়ক, ভালে আছো। ঠিকে আছে আৰ।
হয়
হয় আজি অ আজি মানে অ, আজি আমি উম। আজি আমি দৈনন্দিন জীৱনৰ ওপৰত অলপ আলোচনা কৰিম বুলি ভাবিছিলো।
হয় হয় হয়
হয় আপুনি উম
অঁ ক'বচোন
অ মানে অঁ আজি আপ আপুনি দিনটো মানে ৰাতিপুৱাৰ পৰা মানে ৰাতি ৰাতিলৈকে মানে কি দিনটো আপুনি কেনেকৈ সদায় একে চিষ্টেম হিচাপ মতে কিবা কৰে নে পালন কৰে নে ডেইলি বেলেগ বেলেগ না কেনে কোৱা অলপ কৈ কওকচোন আপোনাৰ ডেইলী লাইফটো হয়
আমি দিনটো আমি সদায় মই মানে সদায় একে টাইম মতে মানে, একে সময়তে পুৱা উঠোঁ। কিন্তু আজি মানে মই অলপ মানে সংকালে উঠিছোঁ কাৰণ মোৰ কাম আছিল। সেই আজি মই মই সদায় মানে চাৰে পাঁচটাত উঠো। আজি মই মানে পাঁচটাত উঠিছোঁ। আৰু তাত উঠাৰ পিছত মূখ হাত ধুইছোঁ অলপমান অ তাৰ পিছত মূখ হাত ধুই কেনে চাহ একাপমান লৈ অ মোৰ কামবোৰ কৰিছোঁ অলপ সময় তাৰপিছত মই কাম কাম কৰিছোঁ তাৰপিছত ঘৰত মানে মা নাছিল সেইকাৰণে মই অঁ ভাত চাত বনাইছোঁ বাৰু আৰু ৰান্ধি বাঢ়ি কৰি সকলোকে দিছো তাৰপিছত তাৰ পিছত ময়ো খাই আৰু দিনটো মানে কিবা কিবা কৰাতে কৰাতে কাম বোৰ ঘৰৰ কাম বোৰ কৰাতে কৰাতে মোৰ আজিৰ দিনটো এনেই মানে গ'ল আৰু
অ হয় হয় এতিয়া সদায় এনেকুৱা কেতিয়াবা বেলেগ বেলেগ হয় ধৰ আপোনাৰো
হয় হয় হয় হয় মানে সদায় মানে মই ভা মানে যিহত মই ভাতটো নেৰান্ধো চাগে মানে নেৰান্ধো সদায় কাৰণ আজি হয় হয় আজি মা ক'তবা গৈছে মাতো মানে কিবা কাম আছিল সেইকাৰণে মই আজি ৰান্ধিব লগা হৈছিল এইটো ৰুটিনটো মোৰ চেঞ্জ হৈছে মানে ৰান্ধাটো মই আজি মানে কৰিছোঁ আৰু আৰু হয় আৰু এতিয়া মানে ভা এতিয়া ৰাতি মানে ৰাতিৰ আহাৰ মান খাই লৈয়ে আৰু এতিয়া মানে
লাহে লাহে শুবা আৰু
হয় শুৱাৰ টাইম হৈছে আৰু মানে যিহেতু নটা হ'বই আৰু শুৱাৰ টাইমটো হৈছে আৰু আপোনাৰ আজিৰ দিনটো কেনেকুৱা হল মানে আপুনি আজি দিনটো কেনেকৈ কটালে
হয় হয় মই ৰাতিপুৱা উঠিলো তোমাৰ আপোনাৰ চাৰে সাতটা আঠটা মানত উঠিছো। উঠি কেনে তাৰপাছত মানে ব্ৰাছ থ্ৰাছ কৰিলো ব্ৰাছ ব্ৰাচ থ্ৰাচ কৰি মই চাহ পানী খালো হয় চাহ পানী খালো খাই কেনে মোৰ যি কৰ্মব্যস্ত মোৰ কৰ্ম জীৱন যি তাত গ'লো তাৰ পৰা আপ আপোনাৰ এ কাম চাম কৰি। আপোন কেইটা ছয়টা মান বজাত ছয়টা মান বজাত আমাৰ মানে মই ঘৰ আহি পাইছো। অলপে ভালকে গা পা ধুই অলপ কিবা কিবি খাই কেনে জিমত গলো। জিমত গৈ কেনে অলপ আগতে মানে জিমৰ পৰা আহিলো আৰু এতিয়া
হয় হয় হয় মানে আপুনি জিমত যায় হয়নে
কি কৈছে।
আপুনি জিমত যায় আপুনি ফিটনেচটো মানে ধ্যান ৰাখিছে হয়নে
হয় হয় আজিকালি যি মানে বেমাৰ আজাৰ চাৰিও পিনে মানে হয় গতিকে আমি ব্যায়াম কৰাতো অত্যন্ত প্ৰয়োজনীয় সেইকাৰণে মই যিমত যাও আৰু আজি বহুত বছৰে হ'ল মই যাই আছো
হয় হয় যে মই জিম মই বাৰু জিমতটো নাযাও বাৰু মই মানে পুৱা উঠো একগিলাচমান ফাৰ্ষ্টত ব্ৰাছ চাছ কৰি কিনে একগিলাচমান পানী খাও তাৰপিছত অলপ সময় মানে অলপ সময় মানে য়োগাবোৰ কৰো মানে লং বৃদ্ধন কৰো তা তাৰ পিছত মই নিজৰ কামটো কৰি লও আৰু
অ ঠিকে আছে বাৰু ভাল আমাৰ শৰীৰৰ প্ৰতি যত্ন ল'ব লাগে আমিও
হয় হয় হয়
আজিকালি যি ভেজালি খাদ্য যিকোনো বস্তু ভেজালি তাৰ ফলত মানুহ বহুত বেমাৰ হোৱা দেখা যায় গতিকে মানে এই নিজেও ব্যায়াম ব্যায়াম শ্যায়াম কৰিলে মানে বহুত খিনি ভাল আৰু দেহাৰ কাৰণে জানেই আপুনি
গেছ টো মানে সোনকালে হৈ যায় না সেইকাৰণে মই পোৱা উঠি একগিলাচ মান পানীটো খাই লও ভাগতে মানে হয়
পানী খাাব বাৰু ৰাতিপুৱাই উঠিয়ে
সেই শকাৰণে মানে এইটো ৰুটিনটো মই সদায় ফ'ল' কৰো আৰু
তাকে ৰাতিপুৱা কেইটা ৰাতিপুৱা আপুনি কি চাৰে পাঁচটাত উঠা বুলি ক'লে নহয়
হয় আজি মই চাৰি পাঁচটা উঠিছো নহ'লে হয় সদায় মানে ফাৰ্ষ্ট অ আজি মই পাঁচটাত উঠিছো নহলে মই চাৰে পাঁচটা মানত এনেকা কেতিয়াবা কেতিয়াবা টাইম বদলি থাকে
টাইমটো উল্টা পুল্টা হৈ যায় আৰু কেতিয়াবা উম আৰু ৰা ৰাতি কেইটা বজাত শুয়ে আপুনি
মই নটা দহটা মানত শুই যাও আৰু
অ অ ঠিকে আছে আৰু
কেতিয়াবা কেতিয়াবা দহটাতে হয় হয় বেছি ৰাতিলৈকে থাকিব
উম বেছি ৰাতিলৈ থাকিলে আৰু মানে পিছদিনাখন উঠাত প্ৰব্লেম হয় ৰা
হয় হয় হয় আৰু দিনটো মানে দিন বৰতো দিনটো ভাল নালাগে আৰু যেতিয়া মানে ৰাতিটো দেৰিকে হ'ব এতিয়া
তাকে মোৰ কিন্তু অৱশ্যে দেৰি হয় বহুত দুটা বাজি যায় এটা এটা ডেৰটা দুটা এইখিনি মান হয় তাৰপিছত আৰু উঠোতে সেইকাৰণে ধৰ দেৰি হয় কেতিয়াবা সাতটাত উঠো কেতিয়াবা
হয় হয় হয় আপুনি ইমান দেৰিলৈ কি কি কৰিব মানে দুটা মানত এইটোতো বহুত দেৰি হ'ল ন
হয় হয় এনে থাকো আৰু মোবাইল চবাইল চাই বা ফিলিম চিলিম চাই টিভিত
হয় হয় হয়
এনেকোৱা দেৰিলে চলি থাকে তাৰ মাজতে কেতিয়াবা ইমান দেৰি নহয়ও সোনকালেও শুও কেতিয়াবা বা একে কেতিয়াবা এনেকে এনেকা আৰু মানে বিশেষকে ৰবিবাৰ থাকিলে বহুত দেৰি হয় পিছদিনাখন দেওবাৰ বা কৰিলে কেইবাৰ কৰিলে
সোনকালে শুব মানে শুবলৈ এইটো কৰিব আৰু। কাৰণ দেৰিকে শুৱাটো ভাল নহয় ন শৰীৰৰ কাৰণেও মানে।
অ সেইটোৱে।
যেতিয়া আমি দেৰিকৈ শু তেতিয়া মানে পিছদিনা দিনটোও বেয়া হৈ থাকে মানে।
দিনটো বেয়া হৈ থাকে হয়।
হয়। মানে ভাল নাই, আপোনাৰ কি হয় মই নাজানো কিন্তু মোৰ মানে দেৰিকৈ শুলে দিনটো মাথা বিষ কিবা কিবি হৈ থাকে আৰু মই মানে এইটো অভ্যাস নাই না সে- কাৰণে এনেকা হয়।
সেইটোয়ে এটোয়ে অভ্যাসৰ লগত কথা আচলতে মানে হয়। আচলতে দেৰিকৈ হোৱাটো ঠিক ভাল কথা নহয় আচলতে কিন্তু আজিৰ জেন আজিকালিৰ আজিৰ যোনটো জেনেৰেশ আজিৰ জেনেৰেশনত মানে আমি মানে বহুত দেৰিকৈ মোবাইল চাই থকা কিবা চাই থাকে তাৰ ফলত কিন্তু বহুত বেয়া
বহু হয় হয় সেইকাৰণে মানে মানে যিমান পাৰো ৰাতি শুৱাল আগতে মানে মোবাইল নাচোৱাটো ভাল বুলি কয় আৰু কিন্তু যিহেতু আমি টো আৰু অভ্যাস হৈ গৈছে সেইকাৰণে আমাৰ মানে
উপায় নাই আৰু হেবিত হৈ গৈছে এইটো তাকে।
তেতান মোবাইল নাচালি মানে টোপনিয়ে নোযোৱা এনেকা হৈ যায় আৰু।
হয় হয় দিবা সকলো মানুহৰে হ'ব, কওকচোন?
হয়। যিহেতু আমি আজিৰ মানে দিনটোৰ কথা কৈ আছো। আজি আপুনি এতিয়া আপুনি বা মানে আপোনাৰ ভাত ৰাঞ্জাঅ খাইলেন খাইছেনে?
নাই নাই খোৱা নাই মই জাষ্ট আহিলোহে জিমৰ পৰা, এতিয়া অলপ পিছত ভাত ঠাত খাম আৰু ভাত চাত খাই কেনে আৰু লাহে লাহে শুম আৰু।
অ আপুনি আজি দিনত মানে কি আঞ্জা খালে?
আজি?
হয়।
অ আজি মাই আজি মাংস খাইছো দুপৰীয়া। গাহৰি মাংস গাহৰি গাহৰি এহ।
হয় হয় আপুনি গাহৰিটো মানে খাওঁ খাওঁ খাওঁ মোক মই বহুত ভাল লাগে মোক মানে।
আচ্ছা, বনাব জানা নে আপুনি?
অ মই বাৰু জানো অলপ চলপ কিন্তু মই ইমান বনোৱা নাই যিহেত- মো মায়ে আমাৰ মানে মায়ে চব মানে কৰে আৰু মানে। ইমান মানে কৰিব লগা হোৱা নাই আমাক। আমাক মানে সেইকাৰণে কিন্তু নহয় নাজানা বুলি নকওঁ আৰু জানো আৰু অলপ চলপ।
একদম ইজি একো নাই, উম। আপুনি গাহৰিৰ কোনটো মানে পচন অ গাহৰিৰ কোনটো আপ- পুনি ৰেচেপি ভাল পায় যেনেকে বহুত বস্তু অলপ তিলৰ লগত বনাব পাৰি, লাই শাকৰ লগত বনাব পাৰি। মেষ্টা টেঙাৰ লগত বনাব পাৰি। আপুনি আৰুতো বহুত আছে আপুনি কি কিহৰ লগত ভাল পায় চবতকে?
অ মইতো মইতো ইমান ৰেচিপি নাজানো যিহেতু মইতো বেছিকে আলুৰ লগত মাত্ৰ খাইছো মানে, লাই শাকৰ লগত খাইছো, হয়, হয় আৰু লাই শাকৰ লগত খাইছো। আৰু মই তিলৰ লগতো টেচ কৰা নাই।
খাই চাব এদিন।
নাই, নাই, নাই, মইতো কেনেকে বনাই? এইটো মই নাজানো বাৰু অ, মোক শিকাই দিব নে
আপুনি গাহৰিটো বইল দিলে, ফাৰ্ষ্ট টাইম গৰম পানীত দে, তাৰ পাছত অ, সেইখিনি উঠাই দিলে, গৰম দিয়াটো অ, বইল দিয়াটো খুব প্ৰয়োজনীয় হয় মানে কিবা বীজাণু-চিজানু থাকিলেই এইটো আৰু নোহোৱা, অলপ-অলপ পাছত নোহোৱা হয় আৰু উম, কৈছে নহয় আৰু নহয়, দিয়ক আপুনি যেতিয়া ওলাই যাব হান্ডেৰেটপাৰ্চেন্ট হয় বাৰু, উতল আহে না এইটো।
হয়।
যেতিয়া পানী খিনি ফেলাই দিল, তাৰ পাছত গাহৰি খিনি অলপ ধুই ল'ল, ধুই কেনে গৰম কেৰাহিত ডাইৰেক্ট গৰম তেল-চেল একো দিব নালাগে, কেৰাহিত পেলাই দিয়ক, তেল উঠিব গাহৰি মাংস মাংসখিনি একচটাকে থৈ দিয়ক, সেইতেলত আপুনি পিয়াজ-থিয়াজ পিয়াজ-থিয়াজ দি দিয়ক, তাৰপাছত গাহৰি খিনি দি দিয়ক, যেতিয়া পিঁয়াজ খিনি অলপ হালধীয়া টাইপ হ'ব। তাৰপিছত জিৰা দি দিয়ক, অলপমান নিমখ দি দিয়ক, নিমখ মানে জাষ্ট গলিবৰ কাৰণে পিয়াজটো আৰু। তাৰ পিছত, গাহৰিখিনি পেলাই দিয়ক। লাৰি থাকক, লাৰি থাকক, অলপমান যেতিয়া ভাজা টাইপ হৈ গৈছে, গাহৰি তাৰপিছত তাৰপিছত আদা নহৰুখিনি দি দিয়ক, আদা নহৰুখিনি দি আৰু ভাজক, ভাজক, ভাজক। হালধি-চালধি নিমখ যি লাগে, আলু, আলু নিদিলেও হয় বাৰু, আলু দিবও পাৰে অপচনেল হয়। আপুনি দি দিয়ক, দিয়াৰ পিছত যেতিয়া আপুনি গম পাব আৰু হৈছে আৰু গাহৰিটো মোটামুটি নে, এইতটি পাৰ্চেট হৈ গৈছে, বা, যা টো, বিছ পাৰ্চে, টুৱেন্টি পাৰ্চেন্ট আৰু হ'লেই আপোনাৰ গাহৰ খিনি নামাব পৰা বা, হৈ যাব। তেতিয়া আপুনি, গা- তিল খিনি অ, তিল খিনি অলৰেডদি আপুনি সেই, ভাজি বাচি, থকাতে এটা শুকান কেৰাহিত অলপমান অ, মান গৰমে গৰমে একো তেল-চেল দিব নেলাগে, ডাইৰেক গৰম কেৰাহিত দি কনে লাৰি-চাৰি দিয়ক, যতে মৰ-মৰিয়া তাৰপিছত আপুনি সেইটো মিক্সাৰ এ, গ্ৰাইণ্ডাৰত দিয়ক, গুড়া কৰি। ঠিক হোৱা, গাহৰি খিনি হোৱাৰ মোটামুটি অলপ অলপ টাইম আগত আপুনি, সেইখিনি ঢালি দিয়ক আৰু মাংসৰ ওপৰত, ভাজা মাংসখিনিৰ ওপৰত, ঢালি দি তাৰে পানী-চানী দি দিয়ক, হৈ গ'ল আৰু আপোনাৰ তিল গাহৰি।
হয়, হয়, অ, মানে আপোনাৰ হয়, হয়, আপোনাৰ লগত এইটো তিল দি, মাং, এইটো গাহৰিৰ আঞ্জাটো মানে শুনি, ৰেচিপিটো শুনি কিনে, বহুত ভাল লাগিছে আৰু মানে আপোনাৰ লগত কথা পাতি কিনে বহুত ভাল লাগিছে, আশা কৰো মানে আকৌ আপোনালোকক কথা পাতিব পাৰোঁ, আজিৰ কাৰণে মানে
কি হৈছে?
আজিকাৰণে ধন্যবাদ।